হেল্ল'।
হেল্ল'
কি কৰি আছে?
আহ মই চাহ খাই বহি আছিলো।
অ চাহ খ চাহ এতিয়া খালে নেকি?
অ অ মানে মই কৰবাত গৈছিলো আহোতে দেৰি হল সেইকাৰণে এতিয়াই চাহ খাই আছো।
অ'। অৱস্থা কমান হেৰি হ'ল।
আহ আহ দেৰি হ'ল নেকি?
অ চাহ তাহ খাই। এনে মানে এনে অলপ আজি পকত একো মানে ডাাৱৰীয়া অলপ বেয়া কৰি আছে এনে ঘৰতে সকলোবিলাক হে বহি আছো।
অ অ আমাৰ এইফালে বৰ বতৰটো বৰ ডাৱৰীয়া হৈ আছিল। বাহিৰত ওলাবই পৰা নাই আজি।
পিছে আপোনালোকে এনেই কি কৰি আছে? ঘৰত সকলোৱে খবৰ ভালনে?
অ', ভাল ভাল, আমাৰ সকলোৰে ভাল। আপোনালোকৰ তাৰে
আমাৰো ভালেই আছে বৰ্তমান। অ', হোৱা নাই।
অ'।
পিছে, আপুনি যে কিবা এটা পৰীক্ষা দিয়া কথা আছে, পৰীক্ষাটো দিলে নে নাই?
অ পৰীক্ষাটো দিলো বাৰু ভালেই হ'ল
এনেই অক খালছিল ব অক খালিলে
পৰীক্ষা অ
অ
হেল্ল'
অ অকল প্ৰব্লেম হৈ আছে মানে ভালে ম অ শুনা নাই
অ মই শুনি শুনি আছো
অ কইনখাটো ভাল হ'ল ন মিছো আপোনাৰ
অ ভালেই হ'ল থাক ঠিক হ'ল আৰু
অ পি ৰিজাল সতিয়া মালে লাগিব
আৰু ৰিজাল্টটো আগষ্ট মাহত দিব
অ আমাৰো ভ এই আছেে মানে গৌ আহিবলৈ গলে ই আছে গলি গলি পৰীক্ষা দিলে এয়া গলে
অ তাইৰ পৰীক্ষা কেনেকুৱা হ'ল
এ ভাল হোৱা বুলি কৈছে এ কিনেকুৱা হ'ল সফ ক'ব
অ' ভালেই হ হৈ হ'ব চাগে ন।
অ' ভাল হ'ব লাগে আৰু বেছি নায়
অ' মোৰ কিন্তু সি মোৰ কিন্তু সিমান এটা ভাল নহ'ল কি হ'ল। হ'ব আৰু।
অ' এতিয়া এনে আছোঁ, মেলা চলি আছে আপোনালোকে কোনো যোৱা নাই নেকি।
লাগিব আজি আৰম্ভ হৈছে অহা কালি পৰশি মানে কি কৰা যায় চাও
অহ' আমাৰো ঘৰৰ কোনো মানে এ যোৱা কথাও কোৱা নাই কোনো মানে বৰ্তমান মানে সেইবিলাক কথা ওলোৱাই নাই যাম বুলি। জাই এনে এইবাৰ কলো মোৰ ডাঙৰ মান আছিল স এইবাৰ মই ডাঙৰ নোৱাৰিলোঁ
অ মোৰো যাব বহুত মন আছিল মই ভাবি আছিলো যাম য মানে এইটো কথাাই থাকিব নোৱাৰি মানে যদি যাব নোৱাৰি সেইকাৰণে মই তেনেকে কোৱা নাই ভাবি আছিলো কোনোবাই যদি যায় তেতিয়া যাম আৰু কিন্তু যোৱা লগও পোৱা নাই
উম আমাৰ ঘৰতো মানে এনে অসুবিধা অলপ অলপ অসুবিধা হৈ থাকে মানে ধৰা কাম বন নকৰিলেও মানে ঘৰখন ন চলে এই মা দেউতাই শালত পে মানে আমাৰ তাঁতশালৰ তাঁতশাল আছে
অ আমাৰো আছে আমাৰো আমাৰ এখন আছে আমাৰ তাতে গামোচা মই আমাৰো ঘৰত এখন আছে মইয়ো কেতিয়াবা কানি বওঁ।
অ। আপুনি জানে নেকি?
অ মই শিখো নহয় মাজে মাজে মাজে মাজে কিছু চেষ্টা কৰো।
আমি থাকো মই মানে এনেকে শালত মানে শালত মানে বহি পোৱাই নাই নাজানোৱে তাঁত। মানে তাত কিবা নাজানো কোনো এনে মাহঁতে মানে বহিব দিয়া নাই কয় এ জানা যে বেয়া হ'ব সেনেকে কয়।
অ মই মাজে মাজে চেষ্টা কৰো যেতিয়া মায়ে ঘৰত নাথাকে তেতিয়া মায়ে বুটা যোৰ জুৰি থৈ যায় তেতিয়া মই চেষ্ট চাকৰি নে কি বই বই অলপ অলপ জনা হৈছো আৰু।
এনে আপোলোক আপোনালোকৰ ঘৰত এনে মা দেউতাই কি কৰে?
আমাৰো আমাৰ মা তাঁতশাল বৈ আৰু দেউতা আমাৰ বজাৰ কৰে বেপাৰ।
চব্জি বেপাৰ কৰে?
হয় হয় চব্জিৰ বেপাৰ কৰে।
উম আমাৰ মানে ঘৰত এ দুখন মানে খাল আছে মানে ৰামোচা ৰামোচা লগাইছে। গামোচা লগালে আমাৰ সেনেকে মানে মা দেউতা দুযোজনে শাল বয়, আমি এনে আমি তিনিজনী ছোৱালী আছো থাকিলে ডাঙৰ মানে মোৰ বাইদেউ আছে, পঢ়া শেষ এইবাৰ মই সেনেকে আমি ঘৰতে মানে বেলেগ কাম নাই আৰু আমাৰ। ঘৰতে আমি ধৰা হলেৰে আমি কোনোবাই চাহ বনাও আৰু সেনেকে কাম বিলাক মান কৰি দিও আৰু সহায় কৰি দিও।
অ ভাল কথা মাৰ এইতটো কৰিব লাগে, বৰ ভাল কথা।
এনে আপোনালোকৰ ঘৰত ছোৱালী?
অ', ছোৱালী মই আৰু মোৰ বাইদেউ এজনী আছিল। বাইদেউজনী বিয়া হল বাৰু এতিয়া দাদা আৰু।
এয়া মানে কামবিলাক আপুনি কৰিব লাগে ঘৰৰ পিছে।
অ' ময়ে কৰিব লাগে, মায়ে মানে ইমান এটা নোৱাৰে, অসুখ হৈ থাকে নহয়।
অ', হয়।
আমাৰ অসুখে, আৰু দাদাইটো নো নকৰে এনেকে মই কৰিব লাগে। সিনো ক'ত কৰিব ল'ৰা মানুহ।
উম। লৰা মানুহনো ক'ত কাম কৰিব।
কৰিব মাজে মাজে হ'লেও চাহ তাহ বনাবা দিও তাকো। ত' এনেই বহি থাকিব দিয়া নাই ৰ'বা।
হয়, এনেই পিছে আপোনাৰ এইবাৰ আপুনি এইবাৰ কি কৰি আছে। মানে কি পঢ়ি আছেনে এনে পাছ? কৰাহে নহল।
অ', নাই, নাই। মই এইবাৰ বি এ ত এডমিশ্যন লৈছো, আ আগষ্টৰ পৰা ক-কলেজ যাম আৰু কলেজ যোৱা কৰিম। আৰু আপুনি কি পঢ়ি আছে?
এইবাৰ মই বি এছ চি পঢ়ি আছো, মানে লৈছো
ভালে, ভালকে পঢ়ক আপুনিও। আপুনিও ভালকে পঢ়ক, ধুনীয়াকে। পঢ়ি, পঢ়ি, শুনি। পঢ়ি, শুনি। কিবা এটা কৰিব পালে ভাল লাগে নহ, মানে নিজৰ। নিজৰ ভৰিত নিজে থিয় দিলে, নি-নিজকে আত্মবিশ্বাসী হিচাপে মানে আ-আত্মনিৰ্ভৰশীল।
হয়, হয়, হয়। মানে, আজি কালি কাম নহলেটো নহলেটো একোৱে নহয় সেইকাৰণে মানে, এ কামৰ কাৰণে মানে। পঢ়াতো কথা নকওঁৱে, মানে আজিকালি যিয়ে নহওক কিয় সৰো সুৰাকে হলেও হাতত এটা। কাম লাগে। কাৰণ, সেই কামটোৰ জৰিয়তে আমি মানে যিমান যি হওক মা দেউকাক সহায় কৰা হওঁক, নিজৰে কিছুমান বস্তু লগা হল, ধৰা হ'ল কিছুমান কানি কাপোৰে লগা হল। ছোৱালী মানুহোকটো বহুত মানে এ লোৱা বস্তু থাকে ন, সেইবিলাক আনিব। মানে অলপ সৰাহ হয়। মা-মা দেউতাৰ কাৰনে মানে, মা দেউতাক খৰচ। খোজিব লগা নহয়, সেনো। তাকে । লাগে আৰু।
অ', অ', সেনেকুৱাকে লাগে অ, আ-আৰু আমাৰ ছোৱালী বিলাকৰতো বহুত খৰচ, কাপোৰ। আমি কথা নকওৱে। বা কি উম মানে চবৰে, মানে চবৰে বহুত বহুত খৰচ থাকে। এইবিলাক খৰচ কৰোতে কৰোতে মানে, বহুত টকা লাগি যায়।
কিমান আৰু মা দেউতাক কম। কিমান আৰু মা দেউতাক মানে পইচাৰ কথা কম, শুধিম সেনেকে ভালো নাগালে মানে মা দেউতাক। কষ্ট কৰি কিনে শালত বহি অলপ উপাৰ্জন হলে সেইখিনিৰে ঘৰ খন ঘৰখন মানে সেই। ধৰে আৰু চলাই সেনেহে মানে খেতিয়ক কেতিয়াবা বেয়াও লাগে এনেকে খুজিবৰ কাৰণে সেইকাৰণে হাতত এটা সৰু সুৰাকে উপাৰ্জন হ'লে অলপ নিজৰ কাম খিনিয় অলপ সহায় কৰি ল'ব কাৰণে হয়।
অ' আমাৰো একেই। আমাৰো মা দেউতাহতে কষ্ট কৰি ঘৰ চলাই তাকে মইো ভ ময়ো মাজে মাজে হেল্প অলপ কৰো কিন্তু হেল্প মানে হেল্প ঘৰৰ হেল্প কৰা কৰিও ভাল লাগে কিন্তু কিবা এটা আনি দিব পালে সেও ভাল লাগে সেইও কৰি আছো কেনেকে কি কৰিব পাৰোঁ।
অ' মা দেউতাক কিবা আনিব হ'লেও ভাল লাগে গে মনতে।
অ' ভাল লাগে সৰুকে হওক সিহঁতৰ মন বিলাক কিমান ভাল লাগে ন আমি কিবা এটা দিব পাৰিলে অ' সেইটোৰ কাৰণে চেষ্টা কৰি যাই আছো আপুনিও ধুনীয়াকে চ কৰি যাওক
উ এনে খেতি আকৌ কিবা মানে খাম পানে ভনাবচোন বাৰু কাৰণ আমিও মানে ইিমান এটা মানে ধনী ঘৰৰ মানে পৰিয়াল আমাৰ ঘৰৰ নহয় নে আমিও মানে অলপ ভ আমাৰ্া আমাৰ পৰিয়াল হয় হলে মানে আমাৰ খুত আৰে ছোৱালী বোৰ মানে কত খেলি মানে বস্তুৰ প্ৰয়োজন হয় সেনেকে কিবা কাম মান কব আৰু এনেকে মই আৰু ইমান কাম চাইছো মই কাম চালেও মানে সেনেকে ছোৱালী মানুহক কাম নিেদিলে কোলেও নিদিলে আপুনি কবাত
হয় বত অ' কম দিয়ক মই বহুতকে সুধিছো তুমি পঢ়া অ তোমাৰ পঢ়াৰ সময় তুমি পঢ়া কিন্তু মানে পঢ়ি গৈছো কিন্তু কিবা এটা জ জ হিচাপে কিবা এটা কৰিব পালে ভাল লাগে সেইটো কাৰণে চেষ্টা কৰি আছো পোৱাও নাই কিছুমানক সুধিলে সকলোৱে কয় যে এতিয়া পঢ়ি ল এতিয়াও পঢ়ি ল পিছত কৰিবা কাম কৰিবৰ কাৰণোতে জীৱনতটো পৰি আছে কামত সোমালে বোলে আৰু ওলাবই নোৱি মানুহে তেনেকে কৈ চোব সেইকাৰণে কোনো মানে যোগাযোগ কৰিয়ে নিদিয়ে
সেনেকে কলে নহয় নহয় কাৰ আজিকালি কাৰণ আজিকালি এতিয়া আগ দুবছৰ তিনি বছৰ আছে সেইালি চাৰি পাঁচ বছৰ আছে সেই চাৰি পাঁ হাৰ ফ পঢ়ালকে আমাক ইমান খৰচ নিজৰ খৰচ খিনি নিজে উলিয়াই, থাকিলো খৰচ খিনিও ওলালো সেনেকে আৰু চাৰি পাঁচ বছৰ হলেও পাৰ হয় যাই আৰু।
অ'। লাগে কিবা এটা, কিন্তু কেনেকে পাও এতিয়া, লাগিল বুলিটো ইমান সহজতে পোৱাও নাযায়। বিচাৰিব লাগিব, মানুহ লগত, মানুহৰ লগত যোগাযোগ কৰিব লাগিব, ইমান সহজত পোৱা নাযায়টো আজিকালি। আৰু চৰকাৰী চৰকাৰী কথা মই নক পাইভেট এ মানে, পাইভেট , বেচৰকাৰী কাম পোৱা নাযায়, আজিকালি সহজত।
হয়, হয়। আৰু আৰু ছোৱালী মানুহৰ কাৰ আৰু সকলো বিলাক কাম কৰিবও নোৱাৰি মানুহে কোমাৰিত গ'লেও মানে বেয়া কোমাৰত ক'লে অহা যোৱা কৰিলেও আজিকালি দিন কাল বেয়া আৰু বেলেগ বাহিৰা হোটেলত হওক। কিবা হওক এইবিলাকত দোকানত সোমালেও বেয়া, মানে ছোৱালীৰ কাৰণে মানে বেছি ভাল। কাম নাইয়ে, হলেও মানে সেইবিলাক। চ দিব লাগিবই আৰু সেইবিলাক হ'লেও কাৰণ মই কিবা এটা কৰিবই লাগিব, ভাল হ'লেও, বেয়া হ'লেও
অ', সেয়াই আজিকালি মানে ছোৱালীৰ কাৰ মে চ চৰকাৰী চাকৰি বিলাকে ছোৱালীৰ কাৰণে চেভ হৈছে কিছুমান চৰকাৰী চাকৰি ছোৱালীৰ কাৰণে চেভ হৈ থকা নাই কিন্তু কিন্তু প্ৰাইভেটো নাই ছোৱালীৰ কাৰণে তেনেকৈ ভাল।
হয় নহয়। এতিয়া আৰু সেইবিলাক আৰু চাই আছোঁ ক'ৰবাত কিবা কাম পাওঁ নেকি, সেনেকে আৰু পঢ়া শুনা মানে কিবা এটা কৰিব মন আছিল আৰু নিজৰ খৰচটো ওলাবৰ কাৰণে
অহ' তোৰ ব্ৰিজনেচ এটা ব্ৰিজনেছ এটা কৰিব ললেওঁ মানে বহুত ক পইচা পাতি খৰচ লাগে। পইচা পাতি গোটোৱাই প এই নাই আকৌ ব্ৰিজনেচ কৰিব এনেকে নোৱাৰি।
উম।
এটা মানে নিজাকে এটা ব্ৰিজনেছ কৰিব পালে মানে কিছুমান ফুচকাৰ দোকান মম'ৰ ষ্টল যে থাকে তেনেকে এ নিজে সৰুকে হ'লেও এখন ষ্টল এখন দিব পালেও মানে মই আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। কিন্তু মানে সেইখন দিব লাগিলেও পইচা বহুত কেই ক গোট খাব লাগে এতিয়া পইচা যোগাৰ কৰিব লাগিব পইচাও তেনেকে নাই, একো কৰে নাই পইচা কেনেকে পাম।
ময়ো মানে সেতিয়া